হেল্ল'?
অ' শুনা পাইছা নাই?
অ' শুনিছো শুনিছো, মোৰ মাতটো শুনিছা নাই?
অ' শুনিছো শুনিছো, কি কৰিছা?
এয়া তোমাৰ এনেই অকণমান বহি আছোঁ।
অ', অ', অ' বাকী ভাত -পানী খালা?
উম ভাত পানী খালো খালো।
এ মই তোমাৰ এনে ৰাস্তাৰ ফালে ওলাই আহিছিলো।
অঁ
বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালেই আৰু। তোমালোকৰ ভাল নহয়?
অহ মোৰো ভালে ভালে ভালে দেই।
তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা তুমি।
ফোন কৰিলা মানে সেই তোমাৰ সতে কথা এটা অকনমান ডিচকাচ কৰিবলগীয়া আছিলে।
অ' কি কথা কোৱাচোন।
এ আজিকালি চাবাচো মানুহ বিলাকে কি ক কি কৰে এনি টাইম জোতা চেন্দেল পিন্ধ থাকে গ'ম পাইছা ন।
অঁ
মানে কি হয়, এতিয়া আমি ধৰি লোৱা এনি টাইম যদি আমি জোতা- চেনদেল পিন্ধি থাকো
হয়।
তো আমাৰ শৰীৰৰ কামতো কেতিয়াও ভাল হ'ব নোৱাৰে হয় নে নহয়?
নোৱাৰে নোৱাৰে হয়।
অ আজিকালি চোৱা আজিকালি মানুহ বিলাকে তোমাৰ সেই ইমান যে জোতা -চোলা, জোতা- চেন্দেল পিন্ধি থাকে তাৰ ফলত কি হয় মানুহ বিলাক আৰ্থীং হব নোৱাৰে বুজি পাইছা নাই এজন মানুহ তোমাৰ যেতিয়া পৃথিৱীৰ সংস্পৰ্শত নাথাকিব তেনেহলে কি হ'ব আমাৰ শৰীৰটো অটমেটিকেলি দুৰ্বল হৈ পৰিব, গম পাইছ নে? অ', মানে এতিয়া প্ৰথম কথা আমি যেতিয়া তোমাৰ অ', জোতা- চেন্দেল এনি টাইম পিন্ধি থাকোঁ জোতা চেণ্ডেল টো আমি ধৰি লোৱা এতিয়া মানুহৰ ইমানো টকা পইচা মানে এনে নৰ্মেল মানুহৰ কথা কৈছো হা সাধাৰন মানুহৰ তো ইমান বেছি টকা পইচা নহয় যে সিহঁতে বহুত দামী, দামী জোতা পিন্ধিব হয় নে নহয় বহুত ভাল জোতা পিন্ধিব, এতিয়া মানুহ বিলাকে কি কৰে বেছিভাগ তোমাৰ সেই প্লাষ্টিকৰ নিচিনা চেন্দডেল বিলাক পিন্ধি থাকে
হয়, হয় উম
সেইবিলাকেই হৈছে একেবাৰে মাৰাত্মক আৰু বস্তু গম পাইচা নাই যেতিয়া তোমাৰ সেই এজন মানুহে তোমাৰ যেতিয়া বেছি খুব বেছিকে প্লাষ্টিকৰ চেণ্ডেল বা জোতা পিন্ধিব এতিয়া কি হ'ব আমাৰ সেই চাবাচোন গৰম দিনত আমি যেতিয়া প্লাষ্টিকৰ চেণ্ডেল বিলাক পিন্ধো তেতিয়া কি হয়, আমাৰ ভৰিবলাক খুব ঘামেই চাবাচোন।
ঘামে ঘামে হয়।
অ', গৰমত কি হয়, প্লাষ্টিকৰ চেন্দেল বিলাক মানে, খুব বেছি পৰিমানে ঘামে যাৰ ফলত, প্লাষ্টিকৰ, মানে, সৰু, সৰু, যিবিলাক একেবাৰে অংগ আৰু গম পাইছানে, যিবিলাক একেবাৰে মাইক্ৰ আৰু সেইবিলাক কেমিকেল বিলাক থাকে যে এই কেমিকলল বিলাক কি হয় আমাৰ তোমাৰ সেই ছালৰ ভিতৰেদি আমাৰ শৰীৰ অলপ সোমাই যায় পাইছা ন প্লাষ্টিকৰ যিবিলাক একেবাৰে সৰু সৰু অৰ্গেনছ আৰু সেইবিলাক যেতিয়া আমাৰ শৰীৰলৈ সোমাই যাব তে আল্টিমেটলি কি হ'ব আমাৰ শৰীৰত গৈ সেই প্লাষ্টিকৰ সেইবিলাক যিবিলাক তোমাৰ কেমিকেল আছে সেই কেমিকেল বিলাক আমাৰ শৰীৰত তোমাৰ অপকাৰ কৰিব লাগে গম পাইছ নাই
অ', কৰিব হয়।
অ', তোমাৰ এতিয়া চাবা হা আমি যেতিয়া তোমাক খুব বেছিকে আমি জোতা বা চেন্দেলতো পিন্ধো তেতিয়া কি হ'ব আমাৰ ভৰিবলাক একেবাৰে চাবা চোন বগা ভুৰি যায় একেবাৰে খুতুৰা হৈ যায় উুতৰা পৰি নিচিনা উুতৰা পৰি যায়। সেইবিলাক, সেইবিলাক হৈ গৈছে হৈ যায় সেইটো কাৰণে আমি তোমাৰ জোতা চেণ্ডেল তোমাৰ ইমানকে বেছিকে পিন্ধিব নালাগে গমাইছ ন আমি তোমাৰ খালী খালী ভৰিৰে খোজ কাঢ়িব লাগে। তেতিয়াহে আমাৰ আচলতে ভাল হয় কথাবিলাক গ'ম পাইছা নাই আমাৰ স্বাস্থ্যটো ভালে থাকে এতিয়া তুমি চোৱা। আমি আচলতে এতিয়া তোমাৰ সময় পাওঁ নোকোন খিনি হয়ে নহয় আমিতো এ আমি এতিয়া মানুহ বিলাকৰ সময় নাই আজিকালি জীৱনটোত চব মানুহ ব্যস্ত হৈ পৰিছে তুমি চোৱা তোমাৰ ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিশোৱালৈকে
হয়।
তোমাৰ ৰাতিপুৱা শুই উঠি প্ৰথম বিচনাৰ পৰা প্ৰথম উঠি আমি প্ৰথম চাওঁ চেন্দেল জোৰ ক'ত, হয়, নহয় আমি তাৰপিছত সেই তাৰ পৰা চেণ্ডেল যোৰ পিন্ধি চেণ্ডেল যোৰ পিন্ধিনি ধুনিয়াকৈ মুখ, হাত, ধুই ধোৱাৰ পিছত আকৌ ধৰি লোৱা, ভাত, চাত, খোৱাৰ পিছত আৰু তোমাৰ হেৰি হৈ যাই মানে, তোমাৰ, ক'ৰবালৈ যাবলগীয়া বা দিউতি চিউটি বা স্কুল কলেজলৈ যাবলগীয়া হৈয়ে যায় হয় নহয়, তাৰপিছত আকৌ সেই স্কুল কলেজ বা ডিউটিৰ পৰা যেতিয়া আহিবা আহি মেলি তোমাৰ তুমি আকৌ চেন জোতাযোৰ খুলিবা জোতাযোৰ বা চেন্দেল যোৰ খুলি মেলি আকৌ তুমি ভৰি চুবলৈ যাবা হয় নহয়, ভৰি ধুই আহি মেলি আকৌ তোমাৰ জোতা বা চেন্দেল যোৰে পিন্ধিবা হয় নহয়, পিন্ধাৰ পিছত অ', পিন্ধাৰ পিছত হয়তো তুমি যেনিবা অকমান ৰেষ্ট লবা বিচনাত শুই থাকিবা তাৰপিছত তোমাৰ আকৌ বিচনাৰ পৰা উঠাৰ পিছত আকৌ কি হব আকৌ তুমি চাবা চেন্দেল জোৰেই পিন্ধিবা হয় নহয়, তাৰপিছত তেনেকে তোমাৰ ৰাতি হৈ যাব ৰাতি ভাত ছাত, খোৱাৰ পিছতো আকৌ তুমি তেনেকে ৰাতি চেন্দেল জোৰ খুলি, মেলি, তুমি আকৌ শুই থাকিবা আকৌ ৰাতিপুৱা শুই উঠাৰ পিছত আকৌ একেটা চাইকেল আকৌ ৰিপিট হৈ যাব হয়ে, নহয় অ', গতিকে সেইটোতো সেইটো তোমাৰ কি হ'ব আমি কোনটো সময়ত নহ আচলতে আমি হয়, নহয়, আমি নহয় আমি মানে যেতিয়া আমাৰ ডিজিটেল যুগ হৈ আহিছে মানে মানুহ বিলাকে কি হয় নিজৰ যিটো ষ্টেণ্ডাৰ্ড
হয়
এই ষ্টেণ্ডাৰটো মেইনটেইন কৰিবলৈ আজিকালি মানুহ বিলাকে তোমাৰ বেছিকে জোতা চেন্দেল বিলাক পিন্ধি থকা দেখা যায়।
হয় হয়
কিন্তু মানুহ বিলাকে সেইটো বুজি নাপায় যে আমাৰ আমাৰ শৰীৰটো যদি পৃথিৱীৰ সংস্পৰ্শলৈ নাহে তেনেহলে আমাৰ কিমান কিমান অপকাৰ হব পাৰে। গম পাইছা নাই গতিকে মানুহে সেই কথাটো বুজি নাপায় সেইটো কাৰণে আমি কি কৰিব লাগে এনে দহ মিনিট সময় হলেও আমাৰ আমি খালি ভুৰিৰে তোমাৰ মাটিত খোজ কাঢ়িব লাগে নাই বা তোমাৰ বনত যিবিলাক নিয়ৰ পৰি থাকে সেই বনৰ নিয়ৰত আমি খোজকাঢ়িব লাগে বালিত খোজকাঢ়িব লাগে তেতিয়া মানে আমাৰ ভাল, আমাৰ স্বাস্থ্যটো ভালে থাকে, বুজি পাইছা?
হয় হয়।
সেইকাৰণে আমি তোমাৰ সদায় আমি খোজ কাঢ়িব লাগে খালি ভৰিৰে অধিক খোজ কঢ়িব লাগে আৰু জো জোতা চেণ্ডলটো আমি খুব মানে কম ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে আমাৰ আচলতে স্বাস্থ্যটো ভাল হৈ থাকিব গম পাইছা নাই। এতিয়া সেইকাৰনে মানে আমি তাৰ উপৰত অকমান গুৰুত্বটো দিব লাগে আৰু, নহয় জানো। যিহেতু স্বাস্থ্যটো আমাৰ নিজৰ, হয় নহয়। আমাৰ স্বাস্থ্যৰ কথা কোনেও চিন্তা নকৰে সেইবাবে আমাৰ স্বাস্থ্যটোৰ কথা আমি নিজে চিন্তা কৰিব লাগিব আমি অ', আমি তোমাৰ নিজে জোতা চেণ্ডেলতে অলপ কমাই পিন্ধিব লাগিব। তাৰ পিছত আমি নিজৰ স্বাস্থ্যতেৰ কথা চিন্তা কৰি কি কৰিব লাগিব আমি তোমাৰ অ', নিৰ্দিষ্ট টাইমত আমি অলপ হলেও তোমাৰ খালি ভৰিৰে খোজ কাঢ়িব লাগিব। গম পাইছা? তেতিয়া আমাৰ স্বাস্থ্যটো তোমাৰ মানে ভাল হৈ থাকিব। আৰু কি হয় তোমাৰ এই খালী ভৰিৰে তোমাৰ খোজ কাঢ়িলে আমাৰ চকুৰ যি শক্তি সেই শক্তিটো মানে আমাৰ ষ্ট্ৰং হৈ যায়। আৰু যদি আমি যদি এনিটাইম যদি আমাৰ চেন্দেল বিলাক বেছি পন্ধি থাকো, জোতা চেন্দেল যদি পিন্ধি থাকো তেনেহ'লে কি হয় আমাৰ চকুৰ মানে খুব প্ৰব্লেম হয়। আমাৰ চকুৰে আমি অতি সোনকালে নেদেখা হওঁ। ইয়াৰ আচলতে মূল কাৰণটো হৈছে তোমাৰ সেই চেণ্ডেল ব্যৱহাৰ কৰা। জোতা চেন্দেল এনিটাইম পিন্ধি থকা। প্লাষ্টিকৰ জোতা চেন্দেল ব্যৱহাৰ বুজি পাইছা? সেইকাৰণে তোমাৰ সেই আজিকালি লৰা ছোৱালী বিলাকে তোমাৰ খুব কম বয়সতে চচমা পিন্ধি থাকে। হয়ে নহয়? গতিকে তোমাৰ এই আজিকালি যে চেন্দেলৰ জোতা যে পিন্ধি যে থাকে, ইয়াৰ বিষয়ে তুমি এতিয়া কি ক'বা? এইটো জোতা চেন্দেল ইমান কে পিন্ধি থকাতটো উচিত নে অনুচিত?
হয়, আচলতে তুমি এই জোতা চেণ্ডেলৰ বিষয়ে বা আমি যি পৃথিৱীৰ লগত সংস্পৰ্শ ৰাখিব লাগে,
সেই বিষয়ে তুমি একদম ধুনীয়া কথা কেইটামান কৈছা বাৰু দেই। এতিয়া সেই ক্ষেত্ৰত মই ক'বলৈ বিচাৰিছো যে আমাৰ যিখিনি প্ৰজন্ম আছে, আমাৰ যি খিনি মানুহ আছে, তেওঁলোকে কি হয় একদম নন ষ্টপ তোমাৰ চৌবিশ ঘন্টাই জোতা চেণ্ন্দেল নোহোৱাকে থাকিব নোৱাৰে। তেওঁলোকৰ ক্ষেত্ৰত কি হৈছে তেওঁলোকে যেতিয়া এনি টাইম জোতা চেণ্ডেল পিন্ধি থাকিব তেতিয়া কি হব? পৃথিৱীৰ লগত সংস্পৰ্শতটো এনেও নহয়। কাৰণ কি হয় পৃথিৱীৰ যি ধৰা সমতল আৰু আমাৰ ভৰি, এই দুটাৰ মাজত কি হয় চেণ্ডেল জোৰ এ বাধা দি দিয়ে। আৰু কেতিয়াবা তুমি চাবাচোন যেতিয়া অত্যাদিক গৰম দিন হয়, তেতিয়া কি হয়, আমাৰ ধৰি লোৱা আমি যে তেতিয়া সেই অত্যধিক গৰমত আমাৰ ভৰি চৰিবোৰ যেতিয়া ঘামি যাব। তেতিয়া তুমি চাবা চোন যেতিয়া আমাৰ বহুত গৰম উঠে, আমি যদি চেন্দেলযোৰ বা জোতাযোৰ খুলি আমি পৃথিৱীৰ সংশ ৰলে আহো, বা মাটিত বা প কাতে হঁওক আমি যদি ভৰিকিটা একদম খোলক ভাৱে এৰি দিওঁ তেতিয়া কি হয় আমাৰ ভৰিটো ঠাণ্ডা পৰাৰ লগতে গোটেই শৰীৰটো ঠাণ্ডা পৰি যায় মানে আচলতে কি হয় মানুহে অত্যাধিক গৰমত কি হয় কিছুমানৰ বহুত টেনচনো হৈ যায় মূৰত মানে বিভিন্ন ধৰণৰ অদৰকাৰী টেনছন কিছুমান আহে সেই বোৰ তো আমি কি কৰিব পাৰো ধুনীয়াকে খালী ভৰিৰে যদি আমি পৃথিৱীৰ লগত সংযোগ স্থাপন কৰোঁ, তেতিয়া আমাৰ যিহেতু আমাৰ শৰীৰৰ সকলো অংগ একদম সংলগ্ন হৈ থাকে সেই ক্ষেত্ৰত কি হয় আমি যদি খালী ভৰিৰে অকণমান পৃথিৱীৰ সৈতে সংযোগ স্থাপন কৰোঁ, তেতিয়া আমাৰ গোটেই শৰীৰটোৰ লগতে কি হয়, মগজুতটো ঠাণ্ডা হৈ পৰে, সেই ক্ষেত্ৰত মানুহে চাব লাগে যে আমি দশ মিনিট হ'লেও বা আমি দিনটোত যদি এঘণ্টামান হ'লেও খালী ভৰিৰে খোজকাঢ়োঁ বা সং পৃথিৱীৰ সৈতে সংযোগ স্থাপন কৰোঁ তেতিয়া আমাৰ বাবে কিমান লাভদায়ক আৰু আমি চোৱা বহুত ক্ষেত্ৰত দেখিছো যে বহুতো লোকে আগৰ দিনত চোৱা মানুহে কি হয় গোটেই দিনটো চেন্দেল পিন্ধিলেও কিন্তু, এটা সময়ত তেওঁলোকে চেন্দেলযোৰ খুলিছিল তেতিয়া তেওঁলোকে ধৰা নামঘৰ বা মন্দিৰত বা নিজৰ গোসাই ঘৰত যেতিয়া প্ৰাৰ্থনা প্ৰাৰ্থনা কৰিবলৈ সোমাইছিল তেওঁলোকে, তেতিয়া কিন্তু চেন্দেলযোৰ খুলিছিল। কিন্তু বৰ্তমান কি হৈছে মানুহৰ ধৰা সেই ভগৱানৰ ওপৰতো বিশ্বাসটো প্ৰায় নাইকিয়া নিচিনা হৈ গৈছে এই হয় ধৰ্মবোৰো তেওঁলোকৰ নাইকিয়া নিচিনা হৈ গৈছে তেওঁলোকে কি কৰে নামঘৰ চামঘৰ এইবিলাকলৈ নাযায় আৰু যদি যায়ো তেতিয়াও কি হয়, যিসকল লোকে সেই নামঘৰ বা মন্দিৰলৈ যায়
উম
না জোতা চেন্দেল বোৰ খুলি যায় হয় কিন্তু, তেওঁলোকৰ মানে একদম প্ৰকৃত ভাৱে তেওঁলোকৰ পকাত মানে পৃথিৱীৰ লগত সংযোগ স্থাপন নহয় কাৰণ, কি হয় আজিকালি প্ৰায়ভাগ নামঘৰ বা মন্দিৰ আমাৰ পকাৰে তৈয়াৰ কৰা হয়।
প্ৰকাৰে তৈয়াৰী হয় হয়।
সেই ক্ষেত্ৰত তেওঁলোকৰ সেই সংযোগ স্থাপন আচলতে হবলৈ নাপায়। সেই ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন অসুবিধা দেখা দিব পাৰে তুমি কৈছা যে আমাৰ ধৰা, শৰীৰৰ বিভিন্ন ৰোগ হ'ব পাৰে, আমাৰ চকুৱে চকুৰ মানে হেৰি প্ৰেছাৰ পৰে চকুৰ ওপৰত। মানে কি হয় প্ৰব্লেম হয় অহ মানে যদি আমি চৌবিশ ঘন্টাই যদি প্লাষ্টিকৰ বস্তু এটা আমাৰ শৰত সংলগ্ন কৰি ৰাখো তেতিয়াটো, নিশ্চয় আমাৰ অসুবিধা হ'বই কাৰণ, প্লাষ্টিকটো এনেকুৱা এটা মাৰাত্মক বস্তু তাৰ কোনো ধৰা অন্ত নাই, আমি এই বিষয়ত ধৰা ক'ব পাৰো যে প্লাষ্টিকটো আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ হয়। কিন্তু তাৰ পৰা আমাৰ একো লাভ নহয় আচলতে। কাৰণ এনেকুৱা এটা মাৰাত্মক বস্তু যিটোৱে ধৰা একদম ডাঙৰ ডাঙৰ বেমাৰো সৃষ্টি কৰে বেমাৰৰ সৃষ্টি কৰে সেইতেনেৱা এটা বস্তুক যদি আমি চৌবিশ ঘন্টাই আমাৰ শৰীৰৰ লগত সংলগ্ন স্থাপন কৰি ৰাখো তেনেহলে আমাৰ কেনে ধৰণে লাভ হ'ব তুমি ভাবা আমাৰ একো লাভেই নহয় আচলতে আমাৰ শৰীৰৰ অপকাৰৰ ওপৰত অপকাৰ এবাৰ হে হয় সেই ক্ষেত্ৰত মানুহে ধৰা গোটেই দিনটোত আচলতে চৌবিশ ঘন্টা চৌহান ঘন্টাত যদি মানুহে নিজৰ শৰীৰটোৰ কাৰণে দশ মিনিট এটাও উলিয়াব নোৱাৰে। তেনেহলে সেই মানুহজনৰ অপকাৰ হোৱাৰ কাৰণ তেওঁ নিজেই। কাৰণ আমি চৌবিশ ঘন্টাৰ ভিতৰত ভিতৰত আমাৰ আটাইতকৈ একদম ফ্ৰী টাইম হৈছে আমাৰ পুৱাৰ সময়কণ ধৰা পুৱা একদম তিনি চাৰি বজাৰ পৰা ছয় সাত বজালৈকে সেইখিনি টাইম আমাৰ একদম ফ্ৰীৰিলি থাকো। সেই সময়খিনিত আমাৰ কোনো কাম নাথাকে সেই সময়খিনিত যদি আমি ধৰা খালী ভৰিৰে যদি আমি মাটিত এঘন্টা বা দুঘণ্টা খোজকাঢ়ি দিওঁ। তেতিয়া যদি আমি গোটেই দিনটোলৈ যদি জোতা চেণ্ডেলো পিন্ধি থাকোঁ তেতিয়া কিন্তু আমাৰ অপকাৰ নহয়। কাৰণ কি হয় আমি একদম মৰ্ণিং টাইমত ততে আমি সেই সময়খিনি আমি খোজ কাঢ়ি আমি পাৰ কৰি দিওঁ।
হয় হয়।
আচলতে কথাখিনি সেইখিনিয়ে আৰু।
অ' তাকে আজি তুমি ইমান খিনি কথা কৈছা যে ইমান ভালকে বুজাই দিছা হয় নহয় আথিন মানুহ কিয় হ'ব লাগে আৰু বেছিকে জোতা চেন্দেলৰ ব্য্ৱহাৰ কৰিলে কি কি হ'ব পাৰে। এ ইমান ধুনেকে কৈছা কথা পাতি আজি আচলতে তোমাক সতে ভালেই লাগিলে আজি হা। আকোৱে দিমাৰ ওৰত ভালকে কথা পাতিম এতিয়া আজতে ৰাখিছো আৰু এতিয়া।
বাৰু বাৰু।